হেল্ল', শুনিছানে নাই?
হেল্ল' হেল্ল' শুনিছা
অহ শুনি আছোঁ কোৱা কি কৰি আছ? হেল্ল'।
এহ এনেই এনেই আছোঁ আৰু। কোৱা তুমি?
এনেয়ে বহি আছোঁ ফেনৰ তলতে।
যি গৰম আহিছে ফেনৰ বলতে থাকিব আহ
আজি ইমান আজি ইমান পৰা নাই বাৰু গৰম, আজি ইমান গৰম পোৱা নাই। অ অ এনেই গৰম পৰিছে বাৰু দুদিনমান আগতে।
এনেই আৰু ৰ'দটো ওলালেহে ফাটিব।
অ অ। বাকী কিবা পঢ়ি আছা নে কি?
নাই এনেই পঢ়া শুনা এতিয়া নাই কৰা আৰু। যি গৰম পঢ়া শুনা কৰিবলৈ মন নাই আৰু।
এতিয়াটো নহয় ক্লাছ ক্লাছ কিমান সেইটো সুধিছোঁ। কি পঢ়ি আছা সেইটো সুধিছোঁ।
অহ ক্লাছ, মই টেইনত।
অঁ অঁ ঠিকে আছে।
তুমি?
মই, এই কি ডিগ্ৰী থাৰ্ড চেমিষ্টাৰ।
অ অহ ঠিকে আছে। মোতকে ডাঙৰ মানে বহুত
অহ।
দাদাই হ'বা।
একো নাই একো নাই। দাদা ল'ৰা মানুহক দাদা ককাই কি ভাই একো নাই আৱ চব লগৰ আৱ।
একো নাই চব লগৰে নিচিনা।
অহ। বাকী ঘৰত কোন কোন আছে?
হো উমহ, ঘৰত মা, দেউতা, ভাইটি, মই।
হো উমহ উমহ, হো উমহ উমহ, ঠিকে।
আই গৰমটো গা বেয়া হৈ গৈছে নে?
উম উম ঠাণ্ডা খাওঁতে খাওঁতে ঠাণ্ডা পানী সোপা।
তাকে, গৰমত আৰু ঠাণ্ডা পানী ফ্ৰিজত পানী নথাকিলে থাকিবই নোৱাৰোঁ।
অহ, সেইটোৱেটো। বাকী টেনৰ পাছত কিবা আৰ্টছ, চাইন্স, কমাৰ্চ কোনটো ল'বা?
সেই ৰিজাল্টটোৰ ওপৰত ভাবিম আৰু ভাল ৰিজাল্ট হ'লে টো চাইন্সে লম।
সেই নল'বা দেই গোসাঁই একেবাৰে নল'বা।
কিয় তুমি লৈছিলা নেকি?
মত চাইন্স নাই লোৱা। মই কৈছো নল'বা বোলো ডক্টৰ, ইঞ্জিনিয়াৰ হ'বা জানো তুমি?
চাও যদি ৰিজাল্ট ভাল হয় ত হম ছাগে।
তেতিয়াহ'লে মানে ডক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ মতলপটো আছে এতিয়া লোৱা লোৱা একো নাই মই মানা নকওঁ মানে মই এ কিছুমানে এনেই জ' চত লৈ লয় ন মানুহৰ কথা
নাই নাই হে সেইটো নহয়।
অ নিজে যদি পাৰা ল'বা পাৰিলে লৈ লবা, মই আৰ্টছ লৈছিলোঁ।
অঁ মোৰ মই নোৱাৰিলেতো মোৰ পঢ়া শুনাই নকৰিম।
হে!
নোৱাৰা হয়তো মই পঢ়া - শুনাই নকৰিলো আৰু পাৰিম বুলি ভাবি এই লৈছোঁ।
উম উম লবা লবা।
বাকী হলে পালেহি আৰু মেট্ৰিক।
উম উম বেছিদিন নাই বাৰু।
বেছিদিন নাই আৰু।
উম হেৰি, তই চেবা নে চিবি এছ ই?
চেবা চেবা।
অঁ অঁ। মই চি বি এছ ই আছিলোঁ টেনত তাৰপিছত মই টেনত চি বি এছ ই আছিলোঁ। তাৰপিছত ফাৰ্ষ্ট ফাৰ্ষ্টয়েৰ ছেকেণ্ড ইয়েৰ চেবা গলোঁ। সেইয়া আৰু।
বাকী কলেজ নে ইনষ্টিটিউটত লৈছা, লৈছিলা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ?
আহাঁ কলেজ ইংস্পা একাডেমী।
অহ। মইও তাতে পঢ়ো।
নাম হ ইস্পায়াৰতে পঢ়া নেকি?
অঁহ।
মোক দেখিছা জানোঁ?
নাই দেখা।
তোমাৰ এই সিদিনাখন যে দুদিনমান আগতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কিবা হৈছিল তেতিয়া গৈছিলা নাই?
অ গৈছিলোঁ গৈছিলোঁ।
ঠিকে আছে ময়ো দেখা নাই জেনেকে কিবা পাতিলে গ'লে তাতে মাতিম দিয়া তোমাৰ নামটো কি? নামটো পাছত
আহ, মোৰ সেইটো পিছত কম আৰু। অহ, ডিষ্ট্ৰিক লাইব্ৰেৰীটো আৰু বেছি দিন নাথাকিলোঁ আৰু যি গৰম এইবিলাক
অঁহ, আকৌ কলেজত কিবা পাতিলে ক'বাচোন মোক? এটো নম্বৰ ছেভ, মোৰ নাম্বাৰটোত নামটো আছে ন বায়'ত এবাউটত।
অহ।
ঠিক আছে, মই আছে মানুহ চিনাকি অ অ। উম। ঠিকে আছে, অঁ তুমি ইনস্পায়াৰ্ড চবকে চিনি পোৱাই চাগে? তোমাৰ এতিয়া ইনস্পায়াৰ্ড নতুন নতুন বিল্ডিংটো হে চাগে ন?
অ নতুনটোত।
অহ ঘৰ অহ ঠিকে আছে।
ঠিকে আছে তেনেহলে।
আকৌ আকৌ চাগে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ইনস্পায়াৰ্ড লবা।
নলওঁ চাগে মই।
আহ। তুমি কা হৰ্চিতিতে লবা? হৰ্ষিত হৰ্ষিত নাথটো ল'ব ন? নাথ নে নেওগ‌ কিবা এটা আছিল নহ', হৰ্ষিত বৰা নে কিবা ‍ হেৰিয়ত', লেকখনৰ অকণমান ওচৰতে অহ', হৰ্ষিত হাজৰিকীয়া এইটো', বেঙা নিচিনা এটো যে লেবাটো উম', বাছত গৈছিলোঁ, এই ফাৰ্ষ্ট ইয়েৰত',
হুম', ঠিকে আছিলি?
তাৰছত নাই যোৱা',
মইতো জানাই, আমাৰ খোলাই আছিলে দশ তাৰিখলৈকে মইতো নগলোয়ে দশ দিন',
অ' গৰম বন্ধ মানে পুৰা গৰম বন্ধ', জুলাই আগষ্ট ছেপ্ট নৱেম', নৱেম্বৰত পাতিব নহয় কিবা কিবি ন এইটো হেৰি',
অ', মই, মোৰ বাদে দে, আমাৰ আহিব প্ৰিটেষ্ট এইবিলাক আৰু তেতিয়াই',
অ', চিংগাৰ টিংগাৰ মাৰিব নহয়',
মাতিব, অহ', মাতিবই',
উম', চিংগাৰ টিংগাৰ মাতিলে যাম তেতিয়া লগ পাম দিয়া', উঃ, উঃ',
কণ্টেক্ট টো কৰি',
উম', নম্বৰটো ছেভ কৰি থৈ দিলেই হ'ল, হুম', মই বেছিয়ে খাই দিছোঁ অ',
বেছি এ হৈছে আৰু',
উম', এনেকুৱা ল'ৰা মানুহ এইবিলাক চলি থাকে ন, ঠাণ্ডা দিন, গৰম দিন',
সেইয়াই, গৰম দিনত? গৰম দিনত লাগেই এইবিলাক, উম',
কি কৰিবা‌ আৰু সেইকাৰণে', তেজপুৰৰ ৰুমতে থাকো',
অ', - অ', তেজপুৰৰ ৰুমত নি',
উম', এতিয়া ৰুমতে আছোঁ', তেজ, ইনসপাইৰেশচন নহয়, এই তেজপুৰ কলেজৰ ওচৰত',
অ', - অ', তাৰপা কেনেকে আহা তুমি?
কপা?
মানে কিহত আহা?
মই ৰুমৰ পৰা? ৰুমত থাকোঁ তেজপুৰ কলেজত পঢ়োঁ',
অ', হেৰি অ', তেজপুৰ কলেজে পঢ়া?
অঁ',
অহ',
সেইকাৰণে',
ঘৰও মই এইফালে তেজপুৰৰ ওচৰতে মানে, এইফালে বিহগুৰি ফালে',
অ', -অ', এই ইহঁতৰ ঘৰ ফালে আৰু বেঙাটোৰ',
অঁ', - অঁ', - অঁ', এই মেডিকেলৰ ফালে, মো, মোৰ নাম', মোৰ নামটো ক'বাচোন তাক আৰু চিনি পাই নে ক'বা', উম', চামিম হতেও চিনি পাব',
উম',
চাননাওক চিনি পোৱা ন মিয়া চশমা পিন্ধা টো?
অহ',
সিও নাইনতে নেকি ন এইবাৰ অ', নাইনত', অহ', তাকে, তেজপুৰৰ ৰুমত থাকোঁ চাৰিটা লগত থাকোঁ', আকৌ ৰুমত থাকিলে চলেই ন এইবিলাক বস্তু',
এইবিলাকতো চলিবই আৰু ৰুমত। কি আৰু
উম',
ৰুমটো মানে বে বেলেগকৈ নে মালিকো থাকে, ওচৰত।
নাই নাই ৰুম মানে ঘৰৰ নিচিনা এটা, চাৰিটা পাঁচটা ৰুম আছে, চব মাহে আঠ হেজাৰকে লয়। চাৰিটা টকা মিল
অ অ অ ঠিকেই আছে তেতিয়াহলে সেইটো।
উম। দুহেজাৰ দুহেজাৰকে দিওঁ, অ মালিক চালি কোনো নাথাকে পোৰা নিজৰ ঘৰৰ নিচিনা।
ঠিকে আছে ঠিকে আছে, ওচৰৰ মানুহে উৎপাত ৰাতি উৎপাত কৰিলে কিবা কয় নেকি ওচৰৰ মানুহে?
হেৰি, মই ৰুমটো মানে আমাৰ টাউনত ঘৰ আছে ন সেইটো আমাৰে ঘৰ।
অ
সেইকাৰণে। কোনো নাথাকে ন দেতাহঁত মাহহঁততো ইয়াতে থাকে।
অ
লগৰকেইটা কিনি, লগৰকেইটাক কোৱা নাই এইটো আমাৰে ৰুম ঘৰ বুলি সেইকাৰণে সিহঁতি দি থাকে আৰু মান্থলি ইনকাম এটা লাগে ন।
হ হ নহলে নিদিব ন?
অহ ঘৰতো নিদিব এনে ঘৰ মানুহো নিদিব তাত থাকিবলে ভাড়া ঘৰ লগকেইটা থাকিব বুলো ময়ো থাকিমগে তাতে। গম পাওঁ বুলি, বুলি গম উম গৰম বন্ধ বুলি ঘৰলেও যোৱা নাই।
অ
উম কি ঘৰলে যাবা, ফুৰিব কাইলে ফুৰিব যাওঁ নেকি দেওবাৰ।
অ দেওবাৰেটো ওলাই আৰু দিনতটো যাবই মন যায় সন্ধিয়া সময়তে যোৱা হয়।
আমি এইফালে কি বুলি কম দৈমৰা-চৈমৰা ছাইডে যাম নেকি নহবা অৰুণাচলৰ ফালে।
ইফালে গৈ ধুনীয়াকে বহি, গা চা ধুই আহিব পাৰা, ধুই আহা।
উম কাইলে বতৰটো এনেকুৱা এনেকুৱা বতৰত যাব পাৰি বেছি ৰ'দ হ'লে বেয়া লাগে যাব।
বেছি ৰ'দ দিলে এতিয়া আকৌ ৰ'দটো ওলাইছে হবলা।
উম উম। ওলাইছে চাগে।
ওলাইছে ওলাইছে।
উম।
এই ৰাতিপুৱা সদায় বৰষুণ দি আছে, সেইকাৰণে অকণ বৰতটো অলপ ঠাণ্ডা কৰে। আকৌ ৰ'দদাল ওলাই যায় অলপ পিছত আৰু।
অ ঘপকছে আকৌ ওলাই ঘপছে সোমাই যায়।
কি কৰি থাকে নাজানো।
উম। তাকে।
মাজতে কেইদিনমান যি বৰষুণ দিছিলে সেই তেতিয়া বতৰটো বঢ়িয়া আছিলে।
অহ অহ। বৰষুণটো দি থাকিব লাগে নিদিয়ে নহয়।
অ মাজে মাজে বৰষুণটো দি থাকিব লাগে।
বাকী ভাইটিও চাগে ইনংলিচতে পঢ়ে।
নাই নাই সি ডনবোস্কত
অ অ উ
তুমি ক'ত পঢ়িছিলা ইনসপায়াৰ্কত।
ইন্স্পায়াৰৰ বিবেকানন্দ
অ অ অ
নোৱাৰী ওচৰত আছে যে দি শুনিছা নে নাই নোৱাৰী ওচৰত যে আছে। শুনিছা নে নাই স্কুল খনৰ নাম।
অ শুনি শুনিছো হেৰিতো জানোৱেই।
তাতে পঢ়িছিলোঁ বাৰ বছৰ তাত পঢ়িছোঁ, তাৰপিছত দুবছৰ ইনস্পায়ত পঢ়িছোঁ আও।
অহ, ঠিকেই আছে।
তাকে
বাকী টেনৰ পিছত চাগে আৰ্টছ ছাইন্ঞ্চ কিবা ক'বা হ'লে ৰিজাল্ট ভালকে ল'বা আৰু ছাইন্সে ল'বা।
উম
ঠিকে আছে।
ৰিজাল্ট যদি ভাল হয় চাইন্সত মই দৰঙত যদি পাই যাও তাত গুছি যাম, নহ'লেতো ইয়াতে থাকিম আও
দৰঙত পাবা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ আৰু ডিগ্ৰীটোহে অকণমান টান হৈ- ও বহুত টান, চিনাকি হৈ নাপালোগৈও মই।
এই আমাৰ দৰং কলেজৰ প্ৰিন্ঞ্চিপালটো মোৰ ঘৰৰ ছাইডতে থাকে।
মই দৰংগজৰ প্ৰিন্সিপাল নহয় প্ৰেছিডেণ্টহঁতৰ- এই ইউনিয়ন মেম্বাৰ বিলাক চিনাকি।
অ মোৰতো প্ৰিন্ঞ্চিপালটো সে চাইডতে থাকে।
অঁ অঁ প্ৰিন্সিপালৰ ইমান চিনাকী নাই। মৌখে
সেইটোৱে আৰু।
দিয়া হ'ব দিয়া।
দিয়া হ'ব, পিজত কথা পাতিম দিয়া।